হেল্লো।
অ, কি কৰি আছা?
অ, মই এইয়া ভাত-পানী খালো। আজৰি হৈছো। উ, ভালনে তোমাৰ?
অ, আছো। মোৰো ভাল। ময়ো ভাত খাই আজৰি হৈছো।
অ, আজি কি
আজি মানে ৰাতিপুৱা দেওবাৰ যে। আজিমিমিত মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলো। মৃত্যয়ুঞ্জয় মন ন্দিৰত মানে আজি শৰাই এখন দিলো।
আত্চ্ছা, আত্চ্ছা অ।
তাইছত হেৰি, মানে প্ৰস সাদ দিলো, নাৰিকল দিলো, কল দিলো। আচ্ছাত। তে, আকৌ মিঠাই দিলোঁ। তেনেকে দি পেলাই। এ বহুত মানুহ। দেওবাৰ যে।
অ' দেওবাৰে বহুত মানুহ
কোৱা মানুহ নহয়, প্ৰথমতে সেয়া হ' সোমবাৰে এ হয়। কিন্তু দেওবাৰে মানে বন্ধ বাৰ যে। এই বাহিৰৰ পা মানুহ আহ হে নহয় আৰু বাহিৰৰ পৰা মানে বহুত মানুহ আহে। তাৰ পিছত সেই মানে বহুত দীঘলীয়া লাইন আৰু। তাৰপিছত আমি প্ৰথমত তাতে মানে চাকি বন্তি জ্বলাই ল'ব লাগে তলতে। তলতে চাকি বন্ত টি জ্বলাই পেলাই তাৰপিছতে থালি খনলৈ প্ৰসাদৰ থালি লৈ আৰু ওপৰলে গৈ লাইন হ'লো, লাইনত মই কিজানি ফিফ্টি মানতহে পৰিছোঁ।
বা, তাৰমানে তোমাৰ হাজাৰৰ ওপৰৰ মানুহ হ'ব চা ন'।
অ', তাৰপিছত অ হ'ব। মানে মানুহ আহি থাকে, গৈ থাকে যে লাইন তোমাৰ নেদেখি।
উম, এনেই শৰাই দিলে মানে নিজে ঘৰৰ বস্তু লৈ যাব নে লৈ যোৱা নে, নে তাৰ পৰাই কিনিবা
ঘৰ ঘৰৰ পৰাও নিব পাৰি, তাৰ পৰাও পায়! তাতো সকলোৱে পায়। এই আমি আজিকালি মানে হেৰিত তাতে লওঁ আৰু তাত দোকান আছে যে চব দোকান আছে, অ' তাত মানে তুমি নিজৰ ইচ্ছামতে লয় পেলাই দিব পাৰা আৰু চাকি-তাকি অ' যি দিয়া ইচ্ছা কৰি
উ হু হু হু, অ উম বুজিছো। অ দিয়ে হয়। উম্।
তোমালোক অহা নাই নহয়, এইটো ম
মই বহু বছৰ আগতে গৈছিলোঁ। তেতিয়াও মানে সিমান মানুহ হোৱা নাই, মন্দিৰটো মানে ভালদৰে শেষ হোৱা নাছিলে বনাই পেলাই। অ' তেতিয়া গৈ পেলাই এনেই চাকি-তাকি জ্বলাই আহিছিলোঁ কিন্তু এত তিয়া মানে যাম যাম ক কে মানে যাবলৈ মানে মিলা নাই।
তেতিয়া এতিয়া বহুত ধুনীয়া হ'ল আহিবা।
অঁ যাব লাগে। হব দিয়া চব সুবিধা আছে যেতিয়া এদিন ওলা বগৈ লাগিব।
অহ
মানে অ মানে অসুবিধা অসুবিধা আছে চব মিলাই ল'ব লাগে যে। তাতে ল'ৰা ছোৱালীও আছে উম, গোটেইখিনি চাই মেলিহে মানে আগবাঢ়িব লাগিব, এতিয়া মানে ঘপককৈ আজি যাওঁ, কাইলৈ যাওঁ, মানে তেনেকৈহে কৰিব লাগিব ধৰি ভাবি থাকিলে নহয়গে মানে।
উম ঘপককে আহিব লাগে, এই নতুন বছৰত মানে ব'হাগ মাহ যে কাৰণে বোলো গৈ আহো আজিয়ে বন্ধ বাৰ, উম বহুত মানুহ বাহিৰৰ পৰা বেছি মানুহ আহে, আমাৰ লোকেল মানুহ আছে আৰু বাহিৰ বাহিৰৰ মানুহবিলাক গাড়ী লৈ লৈ আহিছে মানুহ ইমানেই মানুহ অঁ। বহুত মানুহ হয়। তাৰপিছতে আমি সেই লাইন পাতি পাতি কোনোমতে পালোঁ, পাই পেলাই, প্ৰথমতে শৰাইখন আগবঢ়াই দিলোঁ আৰু তেওঁলোকে মানে উচৰ্গা কৰি দিয়ে কেইবাজানো থাকে নহয় দেহেৰি, দেউৰী উচৰ্গা কৰি পেল তেওঁ আৰু আমাক নিৰ্মালি দিয়ে। দি পেলাই, দালিখন আকৌ উভুত গতাই দি আকৌ সেইখিনি মানে তাতে মানে আমি অকমান সময় বহি মানে আকৌ প্ৰদক্ষিণ কৰিব পাৰি, তুমি ইচ্ছা কৰিলে চবেই কৰে, সাত বাৰ প্ৰদক্ষিণ কৰোঁ, কৰাৰ পিছতে, তাৰপিছত তাতে ফটো, ওপৰত মানে ইমান ধুনীয়া ফটো চটো উঠিবলে।
অ', দেখো নহয় ফটো বিলাক আৰু এই মোবাইলতো চাই থাকিলে পাওঁটো বৰ ধুনীয়া লাগে। ভাবোঁ আৰু এই হ'লো ল'ৰা ছোৱালীকেইটা অকণ ডাঙৰ হওক। তেতিয়া অকণ ঘূৰিবলে ভাল হ'ব। নহ'লে যে মানে কেঁচুৱাই মেচুৱৰে অকণমান দিগদাৰ হৈ দিয়া চোন।
দিগদাৰ হয়।
উম।
তাৰপিছতে আৰু সেয়া প্ৰসাদ চসাদ মানে প্ৰসাদ স খিনি আকৌ মানে ফটো চটো উঠিলো অলপ। সময় আৰু তেনেকে তাৰ পিছত আকৌ মানে আহিবলৈ মাননে তাই ইমান ভাল লাগে যে এ, তাৰপিছতে অ'। আৰু মানে বহুত দা ডাঙৰ মন্দিৰটো।
উম, উম, উম।
তাৰপিছতে আহি পেলাই আকৌ সেই তললৈ আহিব লাগে তললৈ আহি পেলাই আকৌ তলত প্ৰসাদৰ মানে সেই থালিখন দিব লাগে ষ্টেপ আছে অ', আছে উম, আৰু পাৰ বিলাকে তাত তে এনেকুৱা বাহ লৈছে পাৰই। ইমান আছ নহয় একে পাৰ অ', থাকে। বাৰ অকোন দান দিয়ে যে তাত তেই বাঁহলৈ পাৰ হৈ বহুত পাৰ একেবাৰে। তাৰপিছত তলত গৈ পেলাই আৰু
এনেওঁ পাৰ চৰা মানে আগতে মানুহ বিলাকে অ আগতে মানুহ বিলাকে পুহিছিলে ঘৰত। তে। আজিকালি মানে ঘৰত তেনেকে নব পঢহে। পাৰ দেখিবলৈ নায় মন্দিৰতে মই যি দেখিছো আৰু পাৰ দেখিবলৈ নোপোৱাই হ'লো এনেকে আগত। তে আগতে আমাৰ ঘৰতো। এটা দুটা আহি পেলাই ক'ৰব পৰা সেই মানে আহে। এ কেতিয়াবা সেনেকে চাউল তাৰ অলপ বিস্কুট চিস্কুট দিও নহয়। কিন্তু আজি বহুব বছৰ ধৰি দেখা নাই আৰু। কোনোবাই পঢ়িছিল ছাগে তেনেকে উৰি আহেযে খাবলৈ উম।
ভাল লাগে পাৰতো।
উম ভাল লাগে, ‌ আজিকালি নাই আৰু দেখা দেখি। পাৰোঁ দেখিবলৈ নোপোৱা হলো, শালিকাও সেই অহ শালিকাও বহুত কমি গল।
জগন্নাথ মন্দিৰতটো ধেৰ পাৰ। একে প্ৰসাদ মানে দিয়াৰ লগে লগে পাৰ আহি যায়। আকৌ সেই প্ৰসাদ, অহ, প্ৰসাদতটো দি দিলে অহে সিহঁতে এতিয়া তাত
খাই গৈ, খাই থাকিবি আৰু উম, হয়, হয়।
প্ৰসাদটো দি পেলাই তলত মানে আজি কেলি চিষ্টেমটো অকণ বেলেগক কৰি পেলালে, প্ৰসাদ মানে এতিয়া মানে এ তেওঁলোক এতিয়া মানে হেৰি, প্ৰসাদ দিয়ে এতিয়া মানে চুজি লাৰু। চুজি লাৰু দিয়া আৰু তুমি নিয়াবিলাক সেইখিনি আকৌ মানে দি পঠিয়াই আৰু। উম, তাৰ পৰা মানে আগতে মাহ প্ৰসাদ দিছে আজিকালি মানে এই হেৰি দিয়ে চুজি লাৰু দিয়ে, তেওঁলোকে বনাই কৰি পেকিং কৰি পেলাই তেনেকে দিয়ে, লগত আমি-আমি‌ নিয়া প্ৰসাদ এনেও দিয়ে আৰু। হে কাৰোবাক কাৰোবাক বিলাই দিউ আৰু আমি, অহ বিলাই দিলে কেতিয়া আৰু ভালো লাগে নাই আগতে নাৰিকল তাতেই ভাঙি দিয়ে, আজিকালি ভাঙি নিদিয়ে। তাৰপিছত এয়া, আগতে তাত মানে অহ তলত-তলত মানে হেৰি অহ ভাঙি দিয়ে দি এফালে ৰাখে। ভাল দিয়ে তেনেকে দিছিল, এতিয়া মানে নাৰিকলটো নে অহ আৰু কৰি দি দিয়ে আকৌ। পিছত আমি মানে সেয়া ভাঙি পেলাই বিলাই অলপ অলপ
উম বুজিছো উম, উম অহ আমি দিছিলো নহয় তেতিয়া যাওঁতে নাৰিকল। ভাঙি দিছিলটো লিংগত তিৰ লিংগৰ হেৰি
অহ এইবাৰহে দিয়া নাই, এইবাৰহে বোলে নাই এইটো সলনি হ'ল এতিয়া। এতিয়া মানে মাহ প্ৰসাদটো মানে তাত কেঁচা মাহ প্ৰসাদ নিদিয়ে আৰু তুমি যদি নিয়া দিব সেয়া। আমি মানে তাৰ পৰা মানে নে তেনেকে আৰু পৰখাদ। প্ৰসাদ নিদিয়েয়া হেৰি প্ৰসাদ দিয়ে। চুজি লাৰু চুজি লাৰু টো ধুনীয়াকে কাগজ ত পেকিং কৰি দিয়ে দুটা দুটা দি দিয়ে।
অ', অ। বনাব উম বনাই অ তাৰমানে বহুত খিনি বহুত খিনিটো হেৰি থাকে ন ভ বিন্দ থাকে গতিকে বহুত বনাব লাগে তেতিয়াহলে তেওঁলোকে কিমান বনাব লাগিব ৰাতিপুৱা পৰা এজনে বনাই থাকিব লাগিব।
উমহ্, উমহ্।
হয়তো। উম সেইটো বস্তু অৱশ্যে জনা নাছিলো।
আহ এইবাৰহে আমি গম পাইছো এইবাৰ যাওঁতে আগতে যোৱাবাৰ নাই এইবাৰহে গম পাইছো।
এইটো মন্দিৰৰ মানে নিজস্ব এটা থাকিলে ভাল এ এতিয়া যেনেকে তোমাৰ এই গোবিন্দ মন্দিৰত পায়সটো ভোগটো যে। সেইটো কাৰণে মানুহ কিমান লাইন। পাতি থাকে আৰু খাইয়ো ভাল লাগে সেই ভোগটো মানে তাতেহে খাই বেছি ভাল লাগে ঘৰত আহি খোৱাতকে। অ বহি পেলাই খাবলে অ মানে সেইটো এটা তেওঁলোকৰ মানে দৌল গোবিন্দৰ সে টো নিজস্বভুপ ন। তটো ভাল লাগে তেনেকে। তেনেকে সেই প্ৰত্যেকটো মন্দিৰৰে মানে ভোকটো বেলেগ বেলেগ হয়তো। সেইকাৰণে মানে অ'। ভাল লাগে বস্
তাত আৰু তুমি ধৰা গাখীৰ হেৰি খিনি বস্তু খিনি যোগাৰ দিলে সিহতকে বনাই দিয়ে যে।
অ অ সেইটোও দিয়ে উম উম উম উম সেইটোতো দিয়েই আৰু এনেও মানে সাধাৰণ ভক্তবিন্দৰ কাৰণে থাকেই থাকেই সেই ভক্তোৱে থাকে উম। বাৰ ভাল লাগে সেইটো।
উম। আৰু ইমান ছাগলী আছে ধৰা
দৌল গোবিন্দত তুমি এনে দিছ যেনে ভোগ-চোগ
দিছোঁ, দিছোঁ। যোৱাবাৰ দিছোঁ নহয়। এইবাৰো মোক আগবঢ়াই থোৱা আছে। যাম। যাম, যাম ভাবি আছোঁ। যাবলৈ পৰাই নাই।
উম আমাৰো কেইটামান আগবঢ়াই থোৱা আছে, তোমাৰ এই বৰপেটাটো আছে যে এ, বৰপেটা থান। থান যে, গামোচা বান্ধা থান যে সেইখনতো সেই গৈছি ছিলোঁ নহয়, সেই তিয়া গামোচা বান্ধিলোঁ। তাৰ পিছত, বোলো, ল'ৰা-ছোৱালী ল'ৰা-ছোৱালী হ'লে, তেতিয়া, মানে, ছোৱালীজনী হওঁতেও আগবঢ়াই থৈছিলোঁ। তাৰপিছতহে বোলো এতিয়া মানে তাই অকণমান ডাঙৰ হৈছেতো। এতিয়া মানে, যাব পাৰিম আৰু এ, সেইকাৰণে কেঁচুৱাতে যাবলৈ কোন অসুবিধা পিন্ধা হয়। ল'ৰা-ছোৱালী ৰাখিটো, উম, কষ্ট নাপায় নহয়। সেইকাৰণেহে আগবঢ়াই থোৱাত তে আছে। সেই সময় সুবিধা পালে, এই বছৰতে যাম বুলি ভাবিছোঁ। উম। তাতো ভাল লাগে। তাত আকৌ প্ৰসাদ টো মিঠা। আ, তোমাৰ হেৰি দিয়ে, চেনি দিয়ে, এই বুট-মগুটো অ', বুট-মগুটোত চেনি থাকে। এনেই বেলেগ হেৰিত নিমখ থাকে। এইটোত চেনি দিয়া থাকে। সেইটোৱেই, সেইটো প্ৰসাদটো বেলেগ আৰু অ', খায়ো ভাল লাগে।
ভাল লাগে।
এ, আৰু মই কৈছোঁ ন, চব মন্দিৰৰে নিজৰ-নিজৰ এটা ভোগ থাকে যে
উম।
আৰু ইয়াতে মানে, টিকেট কৰিব পাৰি বৰপেটা থানখনত। তাতে মানে, খোৱাৰ কাৰণে টিকেট, আৰু কিবা দহ টকা নে কিমান টক লৈ মোৰ মনত নাই বাৰু পাহৰিলোঁ সেই এজনৰ সেই তেনেকৈ আৰু টিকেট কৰি পেলাই খাব পাৰে
অ' কোপন আৰু
অ' কুপন দিয়ে তাত ধুনীয়া কেনেৰামি খ খানাটো বৰ ধুনীয়া লাগিছিলে
উম উম মন্দিৰৰ হেইটো ভাল লাগে প্ৰসাদটো উম
উম তুমিতো যোৱা নাই চাগে ন
মই নাই যোৱা বৰপেটা যোৱা নাই দৌল গোবিন্দ গৈছোঁ দীৰ্ঘেশ্বৰী গৈছো
তাত থাকাকৈ গ'লে আৰু মানে হেৰি অকণ মানে ভাল হে এপাত বহুত দূৰ হয়তো
দূৰ হয় অহ
ঠিক ঠিক আছে বাৰু দিয়া মই বিচনা চিচনা পাৰোঙগে
অহ উম
পিছে ৰাখা ন
অহ হ'ব